হেল্ল' উম্
কি কৰিছা মই বহি আছো
অ ভাত পানী?
ভাত নাই।
কিয় গৰম উঠিছে নাই?
বি বহুত গৰম অ'
এইকেইদিন কিনো হৈছে জানো গৰম উঠিছে ইমান গৰম উঠিছে।
উম আৰু দিব চাবা।
উম্
ৰাতি হ'লে বৰষুণ দিব দিনত হ'লে ৰ'দ দিব।
লাইন টো গৈছিলো মই কুঁহিয়াৰ ৰস বিচাৰি বিচাৰি নাপালোঁ। কুঁহিয়াৰ ৰস খালে ভাল। ভাল মানে খালে গৰমত।
উ ঠাণ্ডা হৈ থাকে আকৌ। উম্ নাই প কেনে গৈছিলে এনেই নাই কোৱা।
নানিবলৈ কৈছিলে আমাৰ ভণ্টিভাগ এ ট এম আছিলে এট এম এক্টিভ কৰিলোগে।
উম্
পাপাই পইচা পঠিয়াইছিলে পইচা উলিয়ালো।
উম্
তাৰপিছত আহিলোঁ ইমান গৰমত। আহিলো আহি পেলাই বিচনাখন আনিলো নহয় ফল্ডিং বিচনা। জপাই থব পাৰি যে। তাৰপিছত বিশছনাখন দিনা ঠাণ্ডা এটাও দিলে।
উম্।
সে দোকানীজনে।
অ।
এ আহি পেলাই খাই মেলি পেলাই ৰজিপ ঘৰ ফালেকে ওলাই যা আৰু বাহনি তলত বহি থাকিব।
উম্। খব নাই আজি মই বেলেগ ঘৰত আছো। উম।
স ইটো কি বুলি কয় কিবা খাবলৈ মন গৈছে। চাওমিন খাবলৈ মন গৈছে।
খাবলৈ।
উম।
হম। আশা কৰি আছিলে চাগে তালে যাম চাওমিন খাম।
সেই সেব ল নে।
অ।
নহ সঁচাকে এনেই খাবলৈ মন কৰিছে উম।
মই যাম বুলি ভাবিছিলো।
উম।
তাৰপিছত সেই অল আকৌ মই আহেই। আহ আহিলো একেবাৰে নহয় মঙলবাৰ মানে যাম নেকি?
উম।
কাৰণ মানে ঘপকে কৰি ওলাই গলে মানে কি হব। ঘৰত মাহী আছে যে বস্তুতো বুজি পাইছা নাই।
উম।
মাহীহঁতো আছে মাহীহঁত ইমান দূৰ পৰা আহিছে সিহঁতৰ লগত নাথাকিলেও বেয়া হব। অ। চিনবোৰ দেখি যাব যে।
উম উম।
এল নান হোৱা।
উম
বাইকখনৰ হেৰি বনাব আছে
আহ।
সেইকাৰণে গ়েল কলেও এতিয়া নাযাও সেইদিনাখন মঙলবাৰ মানে যাম আৰু দুই আছা চাই খাই আহা তুমি হুম। ন
তাকে
উম হ
বেয়া গৰম দিছে অও।
গৰম দিছেটো বহুত দিছে।
কালি বৰষুণ দিছিলে নাই। কালি ৰাতি
বৰষুণ দিছিলে অলপ ৰাতি।
ডাঙৰকে নে সৰুকে।
জানো গম নাপাওঁ মই শুৱা পিছত গমেই নাপালো নহয় কেতি কিমান ডাঙৰ বৰষুণ দিছে।
নহয়-নহয় নোশুৱা আগত।
নোশুৱা আগত ইমান ডাঙৰ দিছিলে অকণমান দিছিলে ইমান ডাঙৰ নহয় হ'লেও দিছিলে আৰু
আমাৰ ইয়াতে বাঢ়িলে হা দি পেলাই অকমানকে পৰিলে পৰি পেলাই। এবাৰ নাইকিয়া হ'ল। তোমালোকৰ তাত দিলে তাৰপৰা আকৌ তোমালোকৰ তাত আমাৰ এইয়ালৈ আহিলে
উম
আকৌ আমাৰ ইয়াত দিলে দি পেলাই একো নাই নাই নাই মই শোৱা পিছত
উম
একদম গাজনি-চাজনি মাৰি কেনেকে আহিছে নহয়
আহ
তাৰপৰা আকৌ মোক বৌৱে মাতি জগাই-জগাই ইয়াৰ পৰা উঠাই নি আকৌ তাত শোৱাইছেগে
উম
বিজুলী-চিজুলী মাৰিছে
উম
ডাঙৰ-ডাঙৰ গাজনী মাৰিছে।
আহ
উঠি আছে।
উম
কাৰেণ্ট সেই কালি যে ৰাতি কাৰেণ্ট গৈছিলে আজি ৰাতিপুৱা আহিছে একেবাৰে
উম
চাৰে নটা মান বজাত
উম
কালি নাহিলেই
আজিও চা আজি কাৰেণ্ট কটা কথা আছিলে কি আছ এতিয়া কাটিম বুলি কলে নাকাটিলে উম ওম আজি কামেই কৰা নাই কালি বৰষুণ দি দিলে কাৰণে আজি কামেই কৰা নাই নেকি?
তাই প খন কিমান কন
তবাকি থিলে কাম কৰিবলৈ বেয়া যায়।
উম। অ যাবাখন তোমাৰ যেতিয়া কোনত চাৰ্চ নাথাকিব।
উম।
সেইদিনাখন কাৰেণ্ট কাটিব চাৰ্জ ফুল হৈ থাকিলে কাৰেণ্ট সাৰেন্ত নাকাটে ক।
ৰাছ কবাত কেতিয়াবা প্ৰব্লেম হলে মানুহৰ যেতিয়া। কিবাত গছ পৰি থাকিলে ৱাৰে চোৱাৰে কিবা কিবি লাগি থাকিলে ফিতাৰ নৰলে। তেতিয়াহে কাৰেণ্টটো কাটে আৰু কাৰেণ্টটো কাটিলেও আমাৰ কাৰণেই কাটে ন। এ কাটোলো কাটি নথয় ক'ৰবাত কিবা এটা ভাল কৰি থাকে কাৰণো কাটে চবেই পাব কাৰণ।
হৈ বাৰু। আড বিন বজে কাৰ থন আছে আছে। মাহঁত নাই দেউতাই বৌৱে আছে।
অ মাহ কত গল।
বিয়ালে। গদিখন আছে বহি আছে এখন
উম।
উম। কিজ। অ চান বহ আছে বচ তলে
টোপনি ধুইছে এনেকুৱা টোপনি ধৰিছে নে ঘৰলে যাওঁগে নিকি।
পোৱা যায় ক।
তাকে শুবলৈও জেগা অকণ নাই ন গোটেই গৰম চবতে।
গৰমটো।
উম।
গৰমতো বেছিহে কম চাগে।
মৰামটোো এ বেছি বত নাই হ'ব বহুত গৰম।
সেই যে প্ৰথমতে ৰূপটোতে গয়।
উম।
। উ ত কাৰণ পাছবেল গলে বছি গৰম কৰে।
মানে কুমাইাৰ যায়জে
অ।
উম
কিমান গৰম চহিম অ
আমাৰ মামাহঁতৰ ঘৰতে বৰকে গৰম নহৈ আৰু।
তোমালোকৰ ঘৰত বহুত ঠাণ্ডা চেচা।
অ আমাৰ ঘৰটো ভাল।
আমাৰ ঘৰৰতো আমাৰ ঘ তোমাৰ ঘৰত চবফালে গছ গছনি আছে ন আমাৰ ফালে নাই। অহ
নহয় আমাৰ ৱাল বিলাক হোৱা নাই যে।
আহ্
চেচা লাগি থাকে।
পোৱা লৈকে অকনমান ঘৰতটো ঠাণ্ডা কৰি থাকে আৰু ৰ'দটো কৰি নাথাকে সদায়।
উম আৰু এই মাটি হেৰিটো পাই যে। মাটিতো চেঁচা।
তাকে অ তাতকে ঘৰত থকাই ভাল। আকৌ বৰণটো চান খান্ ন আকৌ
কোনোটোত
বৌবা গৰমটো
এতিয়া ৰমটোনে
মনে ক যে জগাটা যে আছিলে যে
অ মই যে য'ত থাকো খেতিয় বহুত গৰম বহ সোমাবই নহ এনোলৈকে
কেলেবা
মানং গৰমিলা খোৱা
এতিয়া নে?
অ এতিয়াও বাদিয়া ৰাতিও নোৱাৰি মজ কেনেকে কৰো
কে কালি বৈও হতৰ ৰুমত শুবলৈ ঠাণ্ডা নেকি
উম
কি খাবা আৰু?
এই ককায়ে কথা পাতি থাকে যায় বেয়া বস্তু দি থাকে যে
উম উম
এখনোই
মানুহ মৰি যাব ইমান গৰম দিছে বাপ বাপৰে ভাবিব নোৱাৰা গৰম জানানে। গৰমে মানুহক খাই দিছে আৰু মানুহে খেতি পথাৰত সেই মানে কেনেকুৱা নু খেতি কৰিছে নাজানো। খেতি নকৰিলেও নহ'ব নহয় মানুহে খাব কি খেতিয়েইটো অসমত খেতি। খেতি ধান খেতিটোৱে মেইন অসমৰ।
আ।
এইটোৱে যদি মানুহে নকৰে কষ্ট কৰি তেতিয়াহ'লে কি হব পিছত পানীও নহব।
উম পানী এতিয়া নহয় যেতিয়া খেতি চেতি কৰা দিন যাবগে তেতিয়া হ'ব।
একদম ৰোৱা চোৱা উটুৱাই লৈ যাব বানপানীৰ নিচিনা হৈ যাব।
উ তাৰ পৰাৰা আজি কেইদিনমান আগত বৰষুণ দে আহিছিলা নহ বানপানী হোৱ দি।
উম
এতিয়া দিব লাগে সেই জাক বৰষুণ।
বিয়া দিব লাগে নেকি?
নহয় এতিয়া দিব লাগে সেইজাক বৰষুণ
অ।
উম। নাই নিজে নিদিয়ে
নিদিয়ে দৰকাৰ হলে মাটি চাটি ফাটি যাব লাগিব।
উম কিছুমানেতো অকল খেতি কৰিয়ে খাই থাকে ঘৰখন চাই থাকে। হম।
মাহত ক'ত বিয়াত গ'ল?
উম বিয়ালে গ'ল।
ক'বিয়া?
ঢেকীয়াজুলি
উম উম
উম
আগষ্টত নিজুত মইনা সোমোৱা কথা আছিলে সোমাব নাই বাৰু?
সোমাব সোমাব তাকে নতুনকে আকৌ হেৰি কৰিব লাগিব নে নাই এইবাৰ তেনেকে দিব‌ নানো। এ নালাগিবই চাগে ন আমিবই আমাৰ বাৰ ফাৰ্ষ্ আছিল নেকি
কি বস্তু?
অ নিযুত মইনা পোৱা।
অ আমাৰ খিনি ফাৰচ আছিলে হেৰিয়ৰ ডিগ্ৰী ডিগ্ৰী খিনি এনে হাই ছেকেণ্ডাৰীলেকে দি আছিলে তাৰ
দিগ
উম
অ সেইটো কাৰণে থাৰ্ড চেমিষ্টাৰ খিনি আক অনলাইন কৰিবলগীয়া হৈছিলে মানে আক হেৰি কৰিবলগীয়া ছিলে নানে এইবাৰ নালাগিবও পাই ন
উ নালাগে
দহ তাৰিখে সোমাব তেতিয়াহলে
তাকে সোমাব নেকি কি আজি কেই তাৰিখ
আজি তোমাৰ চাৰি তাৰিখ পাঁচ তাৰিখ পাঁচ পাঁচ তাৰিখ আজি।
পাঁচ তাৰিখ
উম আজি পাঁচ তাৰিখ। চয়খান আৰনান উম কিমান সময় এবাৰ।
নাজানো নহয় কিমান সময় দিয়ে এতিয়া।
তিনি মাহ দিয়ে নে নে এমাহৰে দিয়ে।
তাকেহে ভাবিয়ে পোৱা নাই।
তোমাৰ ঠিক কৰিলে বা নাই কৰা।
মোৰটো জানো ঠিক কৰিলে নে নাই কৰা।
উম ময়ো বেংকলৈ যাব লাগে মোৰো বোলো যাব লাগে পৰিয়ালে
অম
যাব লাগিব এইকেইদিনতে
মোৰ একাউণ্ট খন পান কাৰ্ডখন ক'ত থ জানো এতিয়ালৈকে বিচাৰি পোৱা নাই নহয়।
এতিয়া কেনেকে শ কি হব?
আকৌ ৰিমাৰিব লাগিব ডাইৰেক্ট গৈ।
বাহিদ
অ সোনকালে কৰি লবা আকৌ পতককে দৰকাৰ হব নহয়।
আহ এনে হেৰিয়া কপি এখন আছে কপি কৰি থোৱাখন
জেৰক্স নহয় হ'লে অৰিজিনেলখন দৰকাৰ হ'ব নহয়। উম। সেইটো কাৰণে অৰিজিনেলখন লাগে।
উম।
উম।
বহুত গৰম উঠিছে।
এনেকে কলেজলে কেতিয়াকে যাব অ।
কলেজলে যোৱা বাদেই দি দিম নিকি।
মইও বাদ দি দিম দেই ইমান গৰমত।
বেলেগ কিবা কিবি কৰিব লাগিব কাম চাম কৰিম।
উম।
ইণ্টাৰভিউ কাৰণে লাগি থাকিম।
আহ পৰীক্ষা দিমগে।
পৰীক্ষা দিবগে লাগিব পৰীক্ষা চৰূপক্ষা দি কৰিব লাগিব পঢ়িব লাগিব অলপ পঢ়িলে।
উম, সেইবোৰেই আৰু পঢ়িলেই হল।
থাকিব নোৱাৰি আও।
নোৱাৰি অ কলেজলৈ যাবা আহিবা।। আকৌ পাছদিনাখন কলেজ যাবা, আকৌ আহিবা তেনেকেহে হ'ব। তেনে কিমান দিন তেনেকে বিলাক গোটেই বিয় আৰু কেইবছৰ আছে আমাক। কিমান লগাব কিমান কৰিব, চিক্স ছেমৰ লেকে কৰিব।
উম, জানো কে কিমান চন লৈকে আছে এইটো নে।
আহ। চাৰি বছৰ, নহয় তেতিয়া পি এইচ ডি কৰিলে মানে এবছৰ কৰিলেই হব পি এইচ ডি।
উম।
এইবিলাক দুবছৰ কৰিব লাগে।
উম।
সেইটো কথা মানে। আমাৰ আইডে অল হে ছিক্স ছেম লেকে কৰিব।
তাৰপিছত কি কৰিব।
তাৰ পিছত আকৌ হেই কৰিব ক।
কি কৰিব।
কি বুলি কয় দি এ লেটৰ।
ডি এল এড কৰিব।
উম।
ক'ত কৰিবগে?